আহ
হেল্ল'
অ কি খবৰ
অঁ ভালেই দিয়ক আপোনাৰ ভাল শুনিছেনেে বাৰু মোৰ কথাটো
অ শুনিছো
অঁ অঁ প্ৰথম মানে অকণমান মই শুনা নাছিলোঁ যে মই বোলো কিবা অসুবিধা হৈছে নেকি
নাই না শুনিক ম
নে ভাল আপোনাৰ ভাল নে অ অ অ কি কৰি আছে ছিলছিলে
এ অকমান ওলাই আহিছো মানহ পিনে
অ সেইটোোৱে দিয়ক গৰম বহুত যে
হয় আমাৰ পিনোকে বহুত কাৰেণ্টটো যাই থাকে সেইটো কাৰণে এতিয়া বহুত গৰম লাগে আকৌ মানে ওলাই আহিছো এন্তয়া ৰাস্তাত মানুহও কম যায় এতিয়া অকমান
আপোনাৰ চবকে কাৰেণ্টটো লাগে যে হয় চব ফালে মানে দিব পৰাা নাই চাগৈ
অ গৰম উঠি যাই চাগে সেইটো কাৰণে মানে অকমান সময় বন্ধ কৰি দিয়ে চাগে
উম মানে কি হয় জানে এটা চাইডে বন্ধ কৰি আন এটা চাইডে দিয়ে মানে তেওঁলোকে চবতে মিলাব পৰা নাই
অ চবকে হয় চবকে মিলাবতো লাগিব
লাগিবই সেইটোৱে তেওঁলোকেনো কি কৰিব তেওঁলোকেতো আমাক বহুতখিনি সুবিধা কৰি দিয়ে আছে ন এতিয়া অ ভাত আলু দিয়ক বঢিয়য়া মানে ভাত পানী খাবই মন নোযোৱা হৈছে আজিকালি এই কচু বনালো মাংসৰ লগত লোকেল মুৰ্গী
হয় অ ময়ও আজি বনাইছো আপুনি সিদিনাখন কৈছিল দে অ আ কেনেকে খাই আ অ আজি বনাইছিলো
ভালে কৰিলে ভালে কৰিলে অ মই আপোনাক কোৱা নাছিল ছিলো খাব ইমান ভাল লাগে খাই প
হয় খাই পোৱা নাই নহয় আমিাই প্ৰথমবাৰ কাৰণে খাকো আৰুজি
মানে সাৰটো অকমান চুখ নাছিল
হয়
খাব খাব আকৌ কি কি কৰিব জানেনেে বাইদেউ আৰু এটা মই আজি লগৰ এজনীৰ পৰা শিক িছো আৰু হেৰি কৰিব কচু যে আমাৰ কুলা কচু ঠাৰিটো যে হয় ক'লা কচু ঠাৰিত টো ধুনীয়াই মানে কেৰাহীতে যোয় নহত সেইটোতো দেই লাগে আৰু এটা মই আপোনাক শিকাই আছোঁ মই নাজানো মানে আজি মই শিকিছোঁহে মানে কলা কচু ঠাৰিটো আপুনি ধুনীয়াকৈ কেৰাহী এটাতে মানে কচুখিনি দি অলপ ভাজিব ভাজি পেলাই পানী অকণমান খালি হাতে দি যে আমি ছটিয়াই দিওঁ যে পানী কেৰাহীত একো নিদিব কিন্তু তেল চেল একো নিদিব কিন্তু দেই খালি কচু খিনি অ', কযোৰ অ', আপুনি কৌ ময়ো খাম কেনেকুৱা লাগে চাব পাৰিম ন'। ডায়মেণ্ড কৈছে হেৰি কোল কৈছোন ঠাৰিও খাই নহয় পিকা বনাই মোলো তিটিকা বনাইতো খাই পোৱা নাই তাই কৈছে শিকাই দিছো তাৰিছত মোৰো ল দিয়া নহ'লে অ', তেনেকে কছে সেইকাৰে আপোনাকো কৈছ অ আপু ধুনাক কৈছুিনিনে কি কৰিছ সি কোন ইয়াক খালি ভ দ আধা নহৰু দিব পাৰিলে ব অ', ব বিলাহী কামান দিব দিবা অকমান হাজি খালি পানী অকমান ছিটিয়াইনি বোলে ভাপতে সিজা নিনা সিজিব নহয় কমকে জুইতো দিব আৰু তেনেকে বোলে খাবলৈ সেইটো যে আপোনাৰ ঘৰত যে অ', অ', ঘৰত যে লাগে যে বহুত, বহুত লাগে নহয় এইটো বিলাহী সেইটো। কণবিলাহী কয় আপোনাক কণবাহী কয় তাকৰি